পইচা।
হে আছোঁ ৰবা এনে তুমি
এ ময়ো আছোঁ ৰ'বা এনেই।
পিছে খবৰ পাতি ভালনে তোমাৰ।
চলি আছোঁ তোমাৰ ভালনে।
মোৰটো ভালে তোমাৰতো খবৰ ক'ত বেয়া হ'ব বাৰু ইমান ধুনীয়া ধুনীয়া ঠাইত ফুৰি থাকা আৰু বাকী তোমাৰ কালি আপলোড কৰা ফটোবোৰ চালো হে বৰ ধুনীয়া লাগিল ক'ত গৈছিলা অকলে অকলে।
কোনবোৰ ফটো বেচি চালা কোনবোৰ মানে।
অ ফটো বহুত দিছিলা নহয় এই নদীৰ মাজত যে নাৱত উঠি তোলা ফটো হে সেইটো ক'ত গৈছিলা বা তুমি।
অ সেইটো অ মই ডিব্ৰু চৈখোৱা যে আহ ৰাষ্ট্ৰীয় উদ্যান আছে ন তালৈ গৈছিলোঁ মানে তাৰে যোৱা সময়ত ফটো তোলা।
বা তুমি মানে ফুৰা দে কিন্তু মানিব লাগিব ঘুৰি থাকা আৰু ন ঘৰত থাকিব ইচ্ছা নকৰাই চাগে তুমি বাকী বহুদিনৰ পৰা মোৰো যোৱাৰ ইচ্ছা আছিল ৰবা কিন্তু যাবই পৰা নাই বহুত সমস্যা।
এ যাবা যে এই যাবা যাবা সেইটোয়ে কব খুজিছিলোঁ মানে বহুত ভাল লাগিলে আৰু মানে যায়ে মানে অসাধাৰণ মানে তোমাৰ যিটো অভিজ্ঞতা পাইছো ন সেইকাৰণে কৈছো তুমি সোনকালে যাবা আৰু যেন সময় পোৱা মানে মই ভাবিছিলো যে ভাল লাগিব বা তোমাৰ এনে আৰু ভাল লাগিব কিন্তু যেতিয়া মই গৈছো ন বা। ত মানে এনেকুৱা সৌন্দৰ্য্য আৰু যিটো মানে কল্পনাতকে বেছি আৰু ক'বলৈ গ'লে যিটো সৌন্দৰ্য্য তাৰে দেখিছোঁ ডিব্ৰু চৈখোৱাৰ যিটো ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য্য মানে বহুতেই বেছি মানে তোমাৰ ধৰি লোৱা তাৰে গছ গছনি হওক তোমাৰ জীৱ জন্তু হওক তোমাৰ যিকোনো হওক মানে তোমাৰ মানে ধুনীয়া আৰু অভিজ্ঞতা তোমাৰ।
এ ভালে হৈছে তুমি গৈছা তাতে এতিয়া তোমাৰ পৰা অনুভৱটো ময়ো এতিয়া জানিব পাৰিম সেইকাৰণে মই ফোন কৰিো কৰিলোঁ আৰু তোমাক অলপমান ময়ো জানো মানে ময়ো যাম বুলি পৰিকল্পনা এটা কৰি আছোঁ ত' তোমাৰ পৰা জানি লওঁ কেনেকে ক'ত যাব লাগে কি কি কেনেকুৱা ধৰণৰ। কি সমস্যাৰ সন্মুখীন হৈছা বা বাৰু তুমি পিছে যাত্ৰাটো কেনেকে আৰম্ভ কৰিলা হে মানে কলৈকে গ'লা আৰু কেনেকে গ'লা কেতিয়া গ'লা।
আমি ম মই মতে পুৱাই সোনকালে উঠিলোঁ আৰু মানে উঠি মুখ চুখ ধুই পুৰা ওলালোঁ আৰু পুৱা পিছত ওলাই কিনে তাৰ পিছ মানে দিনটো আৰু সম্পূৰ্ণভাৱে উপভোগ কৰিম তাৰপিছত তোমাৰ পুৱাই যিটো ভ্ৰমণ কৰা মজা নহয় সেইটো মজাটো বেলেগ আৰু মানে যিটো। ঠাণ্ডা ঠাণ্ডা বতাহ আহিব নোপোৱা এই গা় গাড়ীৰ যিটো ভিতৰ লৈ সেই বতাহটো খাই খাই গৈ গৈ আছিলোঁ আৰু মানে।
হয় দিয়া একেবাৰে। মানে ৰাস্তাটো চাগে বতাহ ঠাণ্ডা আহে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু কি লাগে পিছে তোমাক পিছে ডিব্ৰু চৈখোৱা যে গ'লা তোমালোক তাৰপিছত যাই পোৱাৰ পিছত তুমি প্ৰথমে কেনেকুৱা অনুভৱ কৰিলা কেনেকুৱা প্ৰথম অনুভৱ।
অনুভৱ ক'বলৈ গলে বহুতে ভাল দিয়া মানে প্ৰথমে এক মানে এ গভীৰ শান্তি আৰু মানে এটা অনুভৱ কৰিলোঁ আৰু যে যায়ে যেতিয়া থিয় দিলো তাতে সেই সেউজীয়া সেউজীয়া ধুনীয়া গছ গছনিৰ মাজত মানে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ ধুনীয়া সৌন্দৰ্য্য এটা পৰিবেশ ক'বলৈ গ'লে বহুতে ভাল লাগে। অনুভৱটো আৰু তোমাৰ যিবিলাক তাৰে মানে মানুহ আছে মানুহ মানুহ মানে পুৱাৰ ভাগত মানে বেছিভাগ মানে মানুহ মানে মানে একত্ৰিত হৈছিল আৰু তাতে মানে জীৱ জন্তু চাবলৈ হওক বা তোমাৰ এই সৌন্দৰ্য্যটোৰ মজা ল'বলৈ অনুভৱটো ভালে আছিল দে ক'বলৈ গলে।
তুমি যে ক'লা একদম বোলে গভীৰ শান্তিৰ পৰিৱেশ এইটো মানে কিয় মানে কিয় ক'লা মই বুজা নাই।
এই চোৱা তুমিও চহৰত থাকা ন ময়ো থাকোঁ হয়নে নহয়।
অ
ত' চহৰত কেতিয়াবা তুমি শান্তিৰ পৰিৱেশ শুনিছা নেকি
নহয় নহয় সেইটোও বুজি পাইছো শান্তি পৰিৱেশ মানে তুমি কি হিচাপত কৰিছা মই সেইটোও বুজা নাই
মানে ধৰি লোৱা যিটো তোমাৰ চহৰৰ যিটো কলা হল ন সেই টো মানে তাতে নাই আৰু যিটো যা য'ত বা তোমাৰ এইবিলাক গাড়ীৰ হৰ্ণ হওক এই গাড়ীৰ জাম হওঁক গাড়ী মানে গাড়ীৰ কোনো মানে হেই নাই মানে মানুহৰ বেছি ভিৰ নাই কিবা প্ৰকৃতি আৰু মানে নিৰৱতা আৰু ক'বলৈ গ'লে একদম সুন্দৰ এটা শান্ত পৰিৱেশ আৰু প্ৰকৃতি যত তুমি নীৰৱ ভাৱে সুস্থিৰভাৱে তুমি নিজৰ চিন্তা কৰিব পাৰিবা তাতে অকল
অ' সেই মানে অনুভূতিবোৰ চাগে তুমি বৰ ভাল পাইছা
সঁচাই মানে বহুত ভাল লাগিছিল সেই অনুভূতি বোৰ মানে তুমি এতিয়াও যোনবোৰ এইবোৰ ভাবিলে মানে আৰু মানে গুচি যাও গুচি যাও লাগে তালৈ আৰু
পিছে তুমি নাওত উঠিছিলা নেকি ফটোবোৰ যে মানে দেখিছো মানে তোমালোক ধৰা তুমি এনে নাওত উঠি ফটো উঠিছা নে নাওত অলপমান ভ্ৰমণো কৰিছা তাতে
অ নাও উঠিছিলো ৰবা তাতে নাওটো উঠিছিলো মই তাতে ফটো পাইছে চাগে অলপ মই দিয়া নাই চাগে মই আছে ফটো উঠাৰ এইবিলাকৰ নাওটো মানে পানী চানী পুৰা লাৰি নাওৰ ওপৰৰত উঠি পুৰা মানে মজা লৈছিলো নাওত উঠিও
হ'ব হ'ব ইমান জ্বলাব নালাগে বাৰু কেনেকুৱা লাগিল তোমাৰ নাওত উঠি
এ বহুত মজা লাগিছে দিয়া কলো তোমাৰ আৰু তোমাৰ যেতিয়া ব্ৰহ্মুত্ৰৰ যিটো বুুকুত নাও চলি থকা যিটো অৱস্থান ন চাৰিওফালে তোমাৰ বিস্তৃত পানী মানে তোমাৰ আৰু চাৰিওফালে সেউজীয়া যিটো বনাঞ্চল মানে তোমাৰ তুমি আৰু জ্বলাবলৈ আৰু তোমাৰ কথা আছে কিন্তু নকওঁ দিয়া সেইখিনিয়ে কওঁ দিয়া আৰু ভাল লাগিছে আৰু নাওত উঠি
সেই দৃশ্যয়টো চাগে নিশ্চয়কে বৰ মোহনীয়া আৰু মনোমোহা আছিল ন
অ নিশ্চয় নিশ্চয় মানে তোমাৰ কেতিয়াবা মানে মন হৈছিল যে কোনো ছবিৰ মাজৰে গৈ আছো নেকি
অ ৰবা তুমি আৰু ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছা মই মেইন কথাটো তোমাক সোধাই নাই বন্যপ্ৰাণী দেখিবলৈ পাইছানে নাই তুমি
এই হয় দেখিছো কিছুমান দেখিছো আৰু মানে সকলোবোৰ দেখা নাই দিয়াচোন এইবাৰ মানে মানে মোৰ কি বা মই কপাল বেয়া নেকি মানে কি হলেও কিছুমান দেখিছো আৰু
বাপৰে কপাল বেয়া বুলি কয় কি কব বিচাৰিছা বাৰু তুমি ভালে হল দিয়া সেনেকে যে কলা নহলে আৰু তুমিতো জ্বলাই থাকা আৰু দিয়াচোন প্ৰতেয়েকটো কথাতে বাৰু কি কি দেখিলা তুমি?
এই তোমাৰ ধৰি লোৱা বিভিন্ন চৰাই চিৰিকটি হওক তেওঁলোকৰ যিটো মাত নহয় যি সুন্দৰ মাত সেইবিলাক আৰু তোমাৰ হৰিণ হওক তোমাৰ আৰু দূৰৰ পৰা যিবিলাক বনৰীয়া জীৱ আছে তোমাৰ এই তোমাৰ সেইবিলাক ব হওক হাতী হওক সেইবিলাক আৰু দেখিছো আৰু
অ মই শুনিছো তোমাৰ ডিব্ৰু চৈখোৱা বোলে চৰাইবোৰ বহুত বিখ্যাত এই কথা কি সঁচা নেকি?
অ ঠিকে শুনিছে দিয়া আৰু মানে আমি যেতিয়া গ'লো ন তেতিয়া যায়ে যিটো চৰাই যিটো পৰিৱেশ ন গছৰ ওপৰত যিটো তাণ্ডৱ চলিছে তেওঁওলোকৰ যিটো হুলস্থুল মানে যিটো সুন্দৰ সুন্দৰ চৰাই মাত দিয়া যিটো শালিকা হওক বা অন্য যিবিলাক চৰাই আছে তেওঁলোকৰ যিটো মাত ন তুমি শুনিলেই তুমি এ মানে নিৰৱ হৈ যাবা আৰু তুমি শুনি থাকিবা যেন তুমি এ মানে স কাণ খন যেন তোমাৰ উৰি যাব সকলো চৰাৰ ওচৰলৈ সেনেকুৱা আৰু
অ বাৰু চৰাইটোতো ইমান হেৰি নহয় দিয়চোন চৰাইটোতো ময়ও দেখিছো মই শুনিছো তোমাৰ তাতে বোলে বনৰীয়া ঘোৰাও দেখা যায় এইটো কথা মানে কিমান দূৰ সঁচা
অ ঠিকেই শুনাইছে দিয়া বনৰীয়া ঘোঁৰা তাতে দেখিবলৈ পাইছো আমিও চাইছো আহ মানে বহুত ভাল লাগিছে সেইবিলাক দেখি কিনে মানে ভাগ্য আছিল কাৰণে আৰু সেইটো দেখিলো আৰু বাকী ভাগ্য অলপ বেয়া আছিল কিন্তু বেলেগ যিবিলাক চাব খুজিছিলে সেইবিলাক দেখা নাপালোঁ কিন্তু যিটো চাবলৈ গৈছিলোটো বনৰীয়া ঘোঁৰা সেইটো কিন্তু দেখিছো আৰু
বাপৰে তোমাৰ মানে ভাগ্য বহুত ভাল সেইকাৰণে নিকে নিশ্চয় এটা স্মৰণীয় মুহূুৰ্ত আছিল তোমাৰ বাবে
এই ঠিকে দিয়া বহুত স্মৰণীয় আছিল মানে যেতিয়া মই দূৰৰ পৰা দেখা পাইছিলো ন মানে বহুতে মানে মনটো উৎফুল্লিত হৈ গৈছিল আৰু
অ তুমি বনাঞ্চলৰ ভিতৰলৈ গৈছিলা নে
বনাঞ্চলৰ ভিতৰলৈ অলপ চলপ গৈছিলো আৰু মানে গাই বেছি যাব নিদিয়ে ন ত অভয়াৰণ্য যিবিলাক মাংস ভুজি মানে কিছুমান থাকিব পাৰে তো জীৱ সেইকাৰণে আমাক গাই দিয়া মানে অলপ অলপ অংশ মানে ঘূৰাই দি দেখাই দিছিলে আৰু মানে গাইডে দিয়া আমাক মানে কৈ দিছিল আৰু কি কি হয় কি কি জীৱ জন্তুৰ নাম নতুন নতুন যিবিলাক জীৱ জন্তু আমি চিনি নাপাওঁ তেওঁলোকৰ নাম কৈ দিছিল এনেকুৱা আৰু গছ গছন এই বিলাক চিনাক্ত কৰিছিল
অ বহুত ধৰণৰ চাগে জীৱ জন্তু উদ্ভিদ চদ্ভিদ দেখিছা তোমালোকে
অ সেয়ে আৰু এই তুলিছো আৰু ফটোতটো বহুত তুলিছো কবলে গ'লে
এ বাৰু মানে মই তোমাক আৰু এটা কথা সুধিব লগগীয়া আছিল ৰবা এ তোমালোক যে ক'লা তুমি মানে তুমিতো অকলে গৈছা জাপ ত' তাতে তোমাৰ, থকাৰ বৱস্থাটো কেনেকুৱা মানে তুমি গৈ পেলাই ক'ত আছা ।ৰিজৰ্টত মই শুনিছো তোমাৰ তাতে ৰিজৰ্ট হোম ষ্টেও আছে বা স্থানীয় মানুহৰ ঘৰতো থকাৰ কিছুমান সুবিধা আছে আৰু কাৰাবাৰ কাৰাবাৰ তাত ত। তুমি ক'ত আছিলা
যিহেতু মই অকলে গলো দিয়াচোন তত মই সেই কাৰণে আহ হোমষ্টে থাকি দ থাকি দিয়া আৰু মানে পইচাটো অলপ কম হয় আৰু মান থাকিব পাৰিলে ।স্থানীয় মানুহৰ তাতেও মানে মোক উচিত আৰু কিন্তু থাকিব ভাল নালাগে ন অকলে ত সেইকাৰণে মই হোম থ দিয়া আৰু মানে ভাল আৰু সুবিধা বিলাকো তাৰ সচ বেয়া নহয় আৰু
ত' মানে মই সেইকাৰণে সুধিলো আৰু তুমি যেতি হোমষ্টত বেছি সুবিধা পাইছা মই হোমষ্টেততে থাকিম বুলি ল'ম আৰু নে কি কোৱা।
এই তাতে ল'বা সুবিধা আছে দিয়া আৰু তুমি ৰিজৰ্টো ল'বা পাৰা য তোমাৰ অলপ পইচাটো অলপ বেছি আছে আৰু তেতিয়াটো কথা নাই বাৰু সেইটোৰো মানে তাতেও ভাল সুবিধা আছে তাতকৈ ত মানে যিবিলাক আছে সম তাতকৈ আৰু ভাল সুবিধা আৰু ৰিজৰ্টত আছে আৰু
দিয়াচোন সেইটো মানে সেইটো মানে কি আৰু সেইটো পইচাৰ ওপৰতহে কথা ন পইচা কিমান আছে কিমান নাই সেইটোৰ ওপৰতহে তুমি কত থাকা কত নাথাকাতটো হ'ব বাৰু ইমান খিনি যে জনালা তুমি মানে অনুভৱটো তোমাৰ নিচেই অলপমান। ভাল হৈছে আৰু ন ক'বলৈ গ'লে।
এই বহুতে ভাল হৈছে দিয়া বাকী তুমি এনে কিবা মানে প্লেন কৰি আছা নেকি মানে তুমি ক'ৰবাত যাব এনেকুৱা ভাবি আছা নেকি।
এ মই মানে যোৱাৰ বিশেষ প্লেন নাই ৰবা মই ভাবিছো ডিব্ৰু চৈখোৱা যোৱাৰ মোৰো ইচ্ছা আছে ত তুমি গলা মোৰ সন্দেহ হৈছিল আৰু তোমাৰ ফটো চাই কিনে সেইকাৰণে মই সুধিলো তুমি গলা নেকি ত' সেইকাৰণে সুধিলো আৰু এতিয়া মানে তোমাৰ অনুভৱবোৰ যাই পেলাই গম পালো ন। মোৰ মানে যোৱাৰ বিশেষ কাৰণ হল এই বনৰীয়া খুৰাৰ কথা যে ক'লে সেইটো চাব ইচ্ছা আৰু মোৰ সেইকাৰণে ভাবিছো ময়ো এপাক যাই আহো। এতিয়া তোমাৰ পৰা জানিব পাৰিলো। এতিয়া যাম আৰু লাহেকে।
যাবা যাবা সোনকালে যাবা তুমি মানে এই বনৰীয়া ঘৰৰ যিটো চাই আহিবা ন তেতিয়া চাই আহিলে তুমি পাহৰিব নোৱাৰা তেওঁলোকৰ ছবিবলাক চকুৰ আগতে ভাহি থাকিব এনেকুৱা আৰু তোমাৰ যিটো বতৰ তাৰে সেই বতৰটো খুব সুন্দৰ আৰু মানে যেতিয়া তোমাৰ যেতিয়া নাতি। ষ্ণ বতাহ ন অ সেইটো বতাহ বতৰটো তুমি বহুত ভাল লাগিব যাই কিনে বেছি গৰমো নাপাবা বেছি ঠাণ্ডাও নাপাবা আৰু মানে বহুতেই বহুত ভাল লাগিব আৰু ক'বলৈ গ'লে ত' আজিলৈ হ'ব দিয়া নহ'লে মোৰ এটা কাম আছিল আৰু।
এ হ'ব দিয়া, নহ তুমি ইমান তোমাৰ পৰা যদি মই চব জানো দেখোন মোৰ যোৱাৰ কথাটো স্পইলে হৈ যাব আৰু নালাগে দিয়া ক'ব তুমি পিছত কবা দিয়া বেলেগ কবাত গ'লে।
অ তাকে দিয়া গোতেই কলেতো তুমি মনত তঠি নাথাকিব আৰু দিয়া হ'ব দিয়া।
দিয়া।